হেল্ল' অহ শুনিছা ন?
অঁ, শুনিছোঁ, কোৱা।
কি কৰি আছিলানো?
এই এইমাত্ৰ শুৱাৰ পৰা উঠি পেলাই মূখ হাত ধুই পেলাই হেৰি কৰিছো আৰু।
অ অ অ মইয়ো এই উঠি উম, মানে চাহ বনাইছে। মায়ে। তাৰপিছত চাহ, চাহ খোৱ নে নোখোৱা তুমি?
চাহ খাওঁ সেইটো মই সন্ধিয়া সময়ত খাওঁ এতিয়া উঠি পেলাই মানে আম কাটিছিলে আম
উম, উম
তুমি খোৱা নাই ফ্ৰুটছবোৰ।
ফ্ৰুটচ খাও খাও চব নাখাও কিন্তু। চব ভাল নোপাও, মই-মই কলটো ভাল পাওঁ আৰু আপেলটো ভাল পাওঁ।
অ অ
তাৰপিছত তৰমুজটো খাও বাৰু গৰমত মানে কি মই এনেও মানে কি মই পানী বেছি খাব নোৱাৰো, আচল কথা।
উম, মই আকৌ পানী খুব খাওঁ দেই।
অ খোৱা ন ভাল কথা। পানীটো খাবই লাগে কিন্তু ময়ো জানো এইটো কথা কিন্তু মই নোৱাৰো মানে মানে মোৰ পিয়াহ নালাগে পচন্দ
অ, এই মোৰ মানে গৰম দিন ঠাণ্ডা দিন বুলি নহয় মই মানে পানীত টো মানে খাই থাকো মানে এতিয়া কিছু ঠাণ্ডা দিনত ধৰা উম বহুতে দৰে পানীতটো চেচাও লাগে সেই সিয়ো লাগে মোৰ মানে সেইটো নাই মানে এনেকোৱা আৰু মানে মই ঠাণ্ডা দিনত চৰ্দি জ্বৰ হ'লেহে মই মানে গৰম পানী খাওঁ এনেই মানে নৰ্মেল এতিয়া যিটো পানী সেইটোৱে খাই দিওঁ মানে আৰু আৰু গৰম পানী খালে তোমাৰ পিয়া নমৰে
অঁ মই ঠাণ্ডা দিনত কিন্তু নোৱাৰো ঠাণ্ডা পানী খাবলৈ
অঁ মানে এতিয়া ধৰ নৰ্মেল যিটো পানী আৰু সেইটোৱে মানে মই খাই দিওঁ এতিয়া ধৰ যিমানেই তোমাৰ কুমহীয়া হওঁক হেৰি নহওঁক অঁ মানে পিয়াহত ৰাতি ধৰা উঠো পানী খাব উঠোতো মানে লাগিবই মানে ঠাণ্ডা পানী
ৰাতি চোৱা ন কপৰতহে
ৰাতিপুৱা শুৱাৰ পৰা উঠিই সদায় কুহুমীয়া আহি
ৰাতিপুৱা সেই কুহুমীয়া গৰম পানী দুগিলাছ মানে মই খালি খালি আহিল আছো দেই সেই দুগিলাচে যি খাওঁ মোৰ পিয়াহে নালাগে তথাপি মই মানে দিনটোৰ ভিতৰত তিনিগিলাচ মান হয় গৈ আৰু
নাই নাই খাবা পানী তোৱা খোৱা ভাল
বহুত বেয়া কথা এইটো মোক মানে ভাগৰি গৈছে চবে কৰি কৈ কৈ মই সেইটো কাৰণে কি কওঁ মানে এনেকুৱা চিজনত আৰু যিটো বেছি পৰিমানে পানী থকা ফলটো মই খাওঁ
অঁ
টো দিগদাৰ মই মাজতে কি হৈছিলে ডাক্তৰে মানে পানীতোক মানে কি ডিহাইড্ৰেছনৰ নিচিনা হৈছিল ন তেন্ত ডাক্তৰে মোক হেৰি খাব মানে মই ক'লো আৰু যে মই পানী পিয়াহ নালাগে আৰু ডাইৰেক্ট পানীতো মই খাব নোৱাৰো দেখ তেতিয়া মোক এই হ টোৱালাইটো যে সেইটো গুলি গুলি খাব দিছে কৈছে আপুনি এইটো নৰ্মেল পানী খাব ন সেইটো গুলি পেলাই খাব
অ' আৰ এছ টো ন অঁ অঁ পাউদাৰটো অঁ কিন্তু হ'লেও মানে খাব লাগে পানীটো মানে ধৰক আপোনাৰ তোমাৰ শৰীৰৰ আমি ভ ভিতৰত মানে বহুতো মলি বিলাক হেৰিবিলাক সেয়া আমাৰ প পানী পানীৰ জৰিয়তে ধৰক উল সেই খালে মানে সেৱন কৰিলে বস্তু
সটো ডটক্স হয় ন সেইটো খাব লাগে মইটো জানো গম পাইছানে কিয় মানে মই কি হ'ল মো নাজানো আৰু
অ মই আকৌ পানী মানে পূৰা মানে খাওঁ আৰু গৰম দিন ঠাণ্ডা দিন বুলি নাই আৰু কিন্তু কবালে গ ধৰা উ যাব লাগে নহয় লং জাৰ্ণিত তেতিয়া মই উ তেতিয়া মই পানীটো নাখাওঁ মানে কাৰণ বাথৰুমো যোৱা হয় অ অ য'তে ত'তে তটো কবাত গৈছো ধৰ ল গাড়ীত গৈছো লং জাৰ্ণি সেইটোত অলপ দিগদাৰ লাগে সেইটো মানে কণ্ট্ৰল মানে মোৰ নিজে নিজে হৈ যায় তেতিয়া আকৌ পিয়াহো নালাগে ঘৰত থাকিলে মোৰ বহুত লাগে ক'বালৈ গ'লে ধৰা অ অলপো মোৰ পানী নাখাও হৈ যায় ত
অ
সেইটো কন্ট্ৰল
টো ভাল অভ্যাস কিন্তু তোমাৰ যে পানী খোৱাৰ অভ্যাসটো খুব ভাল কিন্তু আৰু স্কিনৰ কাৰণেও ভাল ন
অঁ স্কিনৰ কাৰণেও ভাল ধৰা তোমাৰ পোঁহা এইবোৰ নুঠে সে কৰি পেলাই তথাপি তও খাওঁ আৰু মানে পানীত টো মোক লাগে মানে
দিনটোত ক মানে কি কিমান মান হয় কেই লিটাৰ মান হয়
সেইটো হিচাপ নাই মানে বটলতে থৈ দিয়া থাকেতো ধৰা পিয়াহ লাগিলে খাওঁ আকৌ বটলত থওঁ মানে গিলাচত নহয় আৰু বটলে ব খাই থাকে হয় মানে হেৰি কৰি পাই আমাৰ পৰিয়ালৰ গোটেইবিলাকে পানী খুব মোৰ দেউতাই খায় মায়ে খায় পানীতটো মানে তেনেকে খোৱা হয় অ অ উম অ ভাল মানে খোৱাটো আৰু অ আৰু সেইটো সেইটো হলো মানে তোমাৰ ৰাতিপুৱা খোৱা তুমি যদি কুহুমীয়া পানীত খোৱা নহয় সেইটো খালে তোমাৰ বহুত উপকাৰী আহ সেই খাবা মানে বহুত
অ মই মানে তেতিয়া বটলত নাখাও আৰু মই গিলাচত লৈ পেলাই খাও মানে দুগিলাচ সম্পূৰ্ণকে নহয় আৰু
মোৰ দু মোৰ দুগিলা নহয় এগিলাছে খাওঁ পিছত খাই থাকো মানে তোমাৰ ধৰা পিয়া লাগিলে খাই দিলোঁ পিয় লাগিলে খাই দিলোঁ সেইয়ে তেনেকা আৰু উম আৰু কবা অ আকৌ ধৰা কবালৈ গ'লো বজাৰলৈ কিবা আ চিনেমা চাবলৈ মোৰ মানে পানী বটল এটা নিওঁৱেই মই এ আমুকলৈ গলো মানে থাকেই মোৰ পানী ব টো মানে মানে য'তে বাহিৰত মই ওলাই নগলো কিয় এঘন্টা দুঘন্টা মানৰ কাৰণে গ'লেও যাও যে বেগত মই পানী বটল টো নিওে মানে অ সেইটো মানে মোক ক'ব নালাগে খায়ে থাকো ন আৰু কাকনো খুজিম য'তে যাকে তাকে খুজিবও নোৱাৰি
নোৱাৰি আৰু কিনি খাবলৈও আৰু ইমান ন চব সময়তে সেইটোে
চবতে ধ য'ত মোৰ পানী পিয়াই লিছে তাত দোকান মই নাপাবো
নাপাবও পাৰ সেইটো
সেইটো কাৰণে মানে হেৰিকে খাওঁ আৰু
তুমি কিবা বনোৱাছ ন কুকিঙৰ কেনেকুৱা চখ আছেনেে নাই
কুকিঙৰ বনোৱা কৰা মানে আছে কিন্তু ইমান মানে মই লাগি নাথাকো মানে নৰ্মেল খিনি বনাব লাগে সেইখিনি জানো ধৰা কিতিয়া অতি মাত্ৰ তাৰমানে এইবিলাক নহয়া মানে কিছুমান যে অতি ৰঞ্জিত মানে কি আৰু তোমাৰ ধৰা পিয়াজটো এক্সট্ৰাকে ধুনীয়াকে কাটে ত চালাদ তালাদ বিলাক কাট তেটোৰা ধুনীয়াকে ধুন ডেক'ৰেশ্যন কৰি হেৰি মানে দুজ সজাই কৰি দে সেইবোৰত মানে মোৰ নাই মানে
অ ডেকৰেচন ত মোৰো চখ নাই
অ মোৰ মানে ক পেটটো ভৰিলেই হ'ল আৰু মোৰ মতে স মানে খাই পেট বেয়াও নবনা অ অ অ মানে ধ পনৰ এতিয়া ধৰা মা ক'ৰবালৈ গৈছে দালি ভাজি কন বনাই থৈছো তপা মাৰ ঘৰ আজি কাম কৰি পেলাই ভাগৰ লাগিছে তেতিয়া ধৰা দালি ভাজি বনাও সেইখিনি কৰো এক্সট্ৰ আকৌ ধৰা মই মাহতে ব্ৰেকফাষ্টত কেতিয়াবা তুমাৰ জলপান খাই মই মানে জলপান তেনেক খাই না খাওঁ মানে বেয়া
উম ন বে পাৰ স্বলপনটো মন স্বলপন বয়া পা
তেতিয়া তেতিয়া ধৰা এইবোৰ মানে ঘৰতে বনাই খাওঁ ধৰা ব্ৰেডটোচকে বনালোঁ এইটোকে বনালো তেনেকে সেইবোৰ ব সেইবোৰ বনোৱা ব
আহ
হা বাকী তাই তেনেকে হেৰি ন নাই নাই উ নবনা তুমি বনোৱা চাগে
অ মই হেৰিতটো বনাও আচল্ততে এই যে চাউলৰ গুৰা দি বনাই নহয় সেইবিলাক আৰু চুজি দি বনাই মই খাই ভাল পাওঁ মানে মই নাই নাই নাই মই একোৱে শিকা নাই আজিলৈ মইনকি আচাৰো বনাও জানা নে জানা আচাৰ বনাও যে মই ক'তো নিশিকাকৈ মই নিজে নিজে বনাও আৰু মানুহে ভাল হয় বুলি হয়নে বেয়া হ বিস্কিট বনাও মই লকডাউন হতেতো মই বহুত কিবা ক বনাইছিলো
ন তেতিয়া তুমি এক্টিভে পুৰা
আগৰ পৰা ভাল পাওঁ ব নাই
অ অ মোৰ সেইবিলাক নাই মানে ইমান তেনেকে না
মই কিন্তু বেলেগ কাম কৰিব বেয়া পাওঁ ক ক আছে নে
অ কিন্তু মই মানে মই আকৌ বাচনতটো ধুওঁ বাৰ মই কিন্তু
ন ধু অ ধু কিন্তু মই মানে মোৰ মানে মই কিছুমান কাম খুব মানে কি ক'ম হাৰ্ডলি কৰা যায় ন সেইটো নহয় মানে মানে কৰিব লগাগে কৰো কাপোৰ যদি ধুব লগা হয় ধুব মানে মোৰ ইণ্টাৰেষ্টটো নাই মানে তাত
অ এতিয়া ধৰা মোৰ ধৰা বনোৱা কৰা বিলাকৰ প্ৰতি যদি ইমান ইন্টাৰেষ্ট নাই কিন্তু মই চাই ভাল পাওঁ এা কেক এতিয়া ধৰৰা তুমি কেক কেক বনাইছা মই ধৰা সেইটো নবনাব পাৰো তুমি যদি বনাই থাকটো মই মানে পুৰা চাই থাকিব পাৰো যিমানে তুমি উ হেৰি কৰা মান ধ এঘন্টা দুঘণ্টা হৈ যাব মানে চাই থাকে
চাই থাকিব ভাল পোৱা আৰু মই জেলিও বনাওঁ ক'তো শিকা নাই কিন্তু মই যোৱা বছৰে বনাইছো ঘৰত ত মধুৰিআম মছে জেল বাইছো
অ মুৰ মই কিন্তু মই কিন্তু হেৰি আৰু এটা জেলি খাইছিলো সেইটো মানে ঘৰ আনাৰসৰ জেলটো বনাই অ ম মটো মানে সেইটো ম ম ন জ ন যিবিলাক বটলৰ জেলি মাৰানে ঘৰত বুনা জেলিটো সাধাৰণতে খাই পোৱা নাই মানে আৰু জেলি বস্তুতটো মই তেনেকে ভালো নাপাওঁ সটো মাজতে মানে আমাৰ বৌহঁতৰ বায়কেবিলাক মানে বনাই যে অকমান মানে নাচ চজেলি দি পঠিয়ালে তাৰপিছত মোক খাবলৈ দিলে মই মানে ইমান খাই ভাল লাগিলে
ভাল লাগে আকৌ আৰু মধুৰিআমতো জানা মই বা এজনী নিচে অকণমান দেখা পালে পাত পেলাই লৈ গৈছিলে তাৰপিছত কৈছে দোকানৰ যিটো টেমাত থাকে ন বটলত বা টেমাত সেয়াত কৈ দেখোন বহুত ভাল লাগিছে খাই বুলি কৈছে
তুমি ঘৰতে বনাইছা একো ধৰা হে বেলেগ বস্তু দিয়া নাই এটা অ এতিয়া ধৰক আমাৰ যিকোনো বস্ত তোমাৰ বেয়া নহবলেদিয়া নাই এতিয়া অ ৰেনো বহুত কেমিকেল দিয়ে হেৰি দিয়ে কিন্তু ঘৰত ঘৰত তোমাৰ ধৰা যিটো বনাইছে সেইটোৰ ধৰা তোমাৰ কোনো ধৰণৰ হেৰি নাথাকে ন
না থাকে না থাকে
তোৰ নিচিনা ধৰা নিজে বনোৱাৰ নিচিনাই একো হেৰি নাথাকে দিগদাৰ নাথাকে আৰু মই মানেহে পক্ষত ফা ফা ফুড বিলাক মানে কমেই খাওঁ মানে এইবোৰ
অ ভাল কথা আকৌ
খাওঁ একে নাখাম বুলি নহয় কিন্তু কমাই খাওঁ মানে
ফাষ্ট ফুড কিন্তু মই নাখাওঁ সঁচা কথা কবলৈ গলে মই বেয়া পাওঁ মই মানে বেয়া পাওঁ মানে চব বেয়া নাপাওঁ পাওঁ কিন্তু এনেৰও মানে কিছুমান ধৰা আমাৰ বয়সৰ ল'ৰা ছোৱালী ন কিছুমান কিমান ভাল পায় ফাষ্ট ফুড বুলি ক'লে সিঁহতে ঘৰুৱা বস্তু বেয়া পায় ন কিন্তু মই তেনেকুৱা নহয় মই কিন্তু বনো বস্তু বিলাক খাই
লাগিলে মই এতিয়া এতিয়া চা চাওমি কথাই কৈছো
চাওমিনটো ঘৰত বনাই খাবাচোন ভাল লাগে ধুনীয়া লাগে কিন্তু মই বাহিৰতো খাই ভাল নাপাওঁ কিয় নাজানো
অ কিন্তু বাহিৰতো টেষ্ট হয় মই এইটো নকওঁ যে বাহিৰৰ বাহিৰৰেও খাই মই ভাল পাওঁ অ কিন্তু মই মানে চাওঁ চাওঁতে ধৰা এইটো উ সেইটো বস্তুাতো চাওঁতো যে মই ভাল পাওঁ যে সেইটো মই মানে যি যে যদি মই খাওঁ বুলি ভাবো মই যিমান গৰমতো মানে খামেই মানে
অহু অহু মইতো একেই মোক কিবা এটা কেতিয়াবা ধৰা কাৰোবাৰ মানে কিবা এটা চেণ কল যে অমুটো বনাইছে চেটত কেতিাবা কিছুমানবস্তু বুজা য ন অমুক টো বনাই গুনাইছে যে মোৰ ইমান মানে মন যায় জ উ বনাই তাৰপিছত মই দুদিনমান বনাই তেনেকে খাই দিওঁ মানে মোক কিয় নাজানো মানে গোন্ধটো খোৱাৰ পিছতে বনাই খাই দিবলৈ মন যায়
অ মই মোৰ কিন্তু কেতিয়াবা মন গলে যিমানে গৰম নহওক যিমানে ঠাণ্ডা নহওক মই মানে আজি ধৰা এইটো বস্তু বনাম অ বনাম লাগিলে যিমানে গৰম নহওক হেৰি নহওক সেয়াই ঠিক অ ঠিকে আছে
উ ঠিক আছে দিয়া বাৰু তুমি বেচ মাক কিবা আছে যদি কৰা ন
অ অ ঠিক আছে মই এই কাম কেইটা কৰি লওঁ তাৰ পৰা হেই কৰিম দিয়া